হেল্ল',
অহ, হেল্ল',
অহ, কি কৰি আছাঁ?
মই এনেই অলপ ভাত চাত খালেতো অলপ ৰাস্তা ফালে অলপ খোজ কাঢ়িব আহিলো। মানে জানাই ভাত চাত খালে অলপ ৰাস্তা ৰাস্তাজ অলপ খোজকাঢ়িলে মানে ভাল হয় ন সেইটো কাৰণে।
অহ, স্বাস্থ্যৰ কাৰণে ভাল মই এনে শুই আছো।
অহ, ভাত চাত খালা নে খোৱা নাই তুমি?
খালো খালো।
অহ‌ অ অ মই অলপ আগতে খালো অ খাই কিনে খোজ খোজকাঢ়ি আছোঁ অলপ।
অহ অহ,
নাই বাকী কি দি খালা ভাত?
মই আজি মাংস বনাইছিলো নিজে।
অ,
বহুত দিনৰ মূৰত বনাইছো। আজি বনাব মন গ'ল বহুত দিন খোৱাই নাই। ত এইকাৰণে মাংস বনালো।
গম পালো এই বৰষুণ দি আছে ন সেইটো কাৰণে হয় নে?
অহ বতৰটো ভাল ন, ভাল লাগিল মানে কিবা এটা বনাব মন, যাই আছে আৰু এই গৰম দিলে ৰ'দ দিলেটো একো বনাব মন নাযায়। পাকঘৰত সোমাবয়ে মন নাযায়। এতিয়া আৰু বৰষুণ কাৰণে বনাব মন যায়, খাব মন যায় তেনেকুৱা। সেইকাৰণে বনাব আৰু তুমি কিহেৰে খালা?
এ মাছ আছে মাছ
হু।
হ'ল কিমান দিনৰ পৰা
তাতে মানে এ কেতিয়াবা দিয়ে, কেতিয়াবা ৰখে। এসপ্তাহ মানে হ'ব এতিয়া। মানে কি মানে ৰেগুলাৰ মানে অ দিয়ে আৰু। মানে ৰাতি দিয়ে কেতিয়াবা। দিনত অলপ অলপ দিয়ে, ইমান বেছিকে নিদিয়ে। ৰাতিপুৱা ৰাতিপুৱাই দিয়ে আৰু ৰাতি গধূলিৰ পৰা দিয়ে তেনেকুৱা। গধূলি ক'তো যাব নোৱাৰি। আজিও মই বৰষুণত জিকিলো বহুত। বহুত বেয়াকে জিকিলো। হা?
কামৰ পৰা আহোতে নেকি?
নাই, নাই আজি কামত যোৱা নাই। তুম মানে এনে ফুৰিব গৈছিলো। ৰবিবাৰ বুলি বন্ধ থাকে ন। ত এনে ফুৰিব গৈছিলো।
বুজিছো। আজি আমাৰ ইয়াতোটো আমাৰ পুৰা বানপানী হৈ গৈছে আজি। চাৰিওফালে পুৰা একদম পানীয়ে পানী।
গুৱাহাটীত মানে অলপমান বৰষুণ দিলেও চাইছো, পাই আছো। খানাপাৰাৰ ফালেও বহুত পানী হৈছে আৰু ইয়াতে কি আছিল গুৱাহাটীতো হৈছে ৰ'বা কৈছে। আৰু মালিগাঁওৰ এইখিনিটো চাবই নালাগে।
তাতেটো পুৰা পানী হ'বই।
পুৰা জাম। এইকেইদিন পুৰা আৰু গুৱাহাটী যাব নোৱাৰি।
মানে এইটো কিবা মানে ধুমুহা আহিব চাগে। সেইটো মানে লাগি সেইটোৱে লাগি আছে। কাৰণ এতিয়াও বৰষুণ বৰষুণ দিয়া বতৰটোত দি আছে। হঠাৎ
আজি ভূমিকম্প আহিছিল ন, গম পাইছিলা? দুপুৰ দুপৰীয়া আহিল নেকি? অ কেইটামানত গম নাপাও। বাট আহিছিল আৰু। চাৰে এঘাৰটা বাৰট মানত আহিছে চাগে। বেছি টাইম আহা নাই, অলপ টাইমৰ কাৰণে আহিছিলে।
মানে বহুত সৰুকৈ আহিছিল চাগে? মই
অ, বহুত অ। অ বহুত সৰুকে আহিছিলে। আমাৰ মানে শুই আছিলো তো লৰাই দিলে ন সেইকাৰণে গম পালো। কিবা কাম কৰি থাকিলে গমেই নাপায়। কিন্তু কেতিয়াবা মানে শুই থাকিলে বিছনাখন গোটেই লৰাই দিয়ে ন। ত মানে গম পাইছো সেইকাৰণে। মোৰ লগ লগৰজনীৰ লগত কথা পাতি আছিলো তেতিয়া তাইও গম পোৱা নাই। তাই কথাতে ব্যস্ত মানে। একো গমে নাপালে আহা বুলি।
গম নাপাও বাট জোৰকে আহিলে তেতিয়া অলপ
অ-অ আৰু বহুত বহুত টাইম আহি থাকিলে তেতিয়া অলপমান ভাবা যায় মানে আহিছে বুলি গম পায়। এনেকে আৰু গম নাপায়। অঁ ঠিক কৈছা।
অঁ বৰষুণ আহিলে অঁ কেতিয়াবা আহে, আহি যায় মাজতে।
অঁ আহে মানে বহুত মোৰ মনত আছে, বছৰ হৈ গ'ল চাগে? দুই বছৰ আহি বহুত হৈ গ'ল ৰে তো বৰষুণ অলত তেনেকুৱা দিয়ে ন?
কিন্তু কেইদিনমান আগত যে একদম দুইদিন, তিনদিন মূৰে-মূৰে দিছিলে ভূমিকম্পটো।
এতিয়াও গম পোৱা নাই নেকি?
দিছিলো মানে গম পাইছিলো, কেইদিনমান আগততে দিছিল, গম পোৱা নায় চাগে?
অ অ সৰু সৰুকে আহিছিল আৰু এদিন দুইদিনৰ মাজে-মাজে আহিছিলে মানে। এদিন দুদিন এৰি।
দুবাৰ গম পাইছিলো, পিছে মই দুদিন মান গম পাইছিলো, মানে এদিন মই ঘৰতে গম পাইছিলো আৰু এদিন আ বাহিৰ বাহিৰৰ ফালে অলপ গৈছিলো, খানাপাৰাত অলপ বহি আছিলোঁ এয়া মোৰ অনুভৱ হৈছিল, দিছিল নেকি তেতিয়া লগৰ কেইটাৰ চোন নাই বুলিতো মই ভাল হয় নে নহয়, তুমি এতিয়া ক'লেহে গম পালো, বৰষুণ তেতিয়া ভূমিকম্প দিছিল বুলি।
দিছিলে, দিছিলে। মই ঘৰত থা মই ঘৰতে থাকো থাকিছিলো ন? পঢ়া কমপ্লিট হোৱাৰ পিছত ত তেতিয়া পাওঁ আৰু এতিয়া বাৰু এনে কামত যাই আছো। হৈছে এতিয়া মই অঁ হৈছে, এতিয়া মই মানে
অঁ।
এ কিবা এটা কামত সোমাইছো।
মানে কেনেকুৱা কাম, কব পাৰিবা নেকি?
এই ডাটা এন্ট্ৰি কামতে সোমাইছো ৰবা, এনে ঘৰত থাকাত কেএ কৰি আছো আৰু। তোমাৰ ভালো লাগে যাই
সেইটোয়ে মানে ভালে আৰু ঘৰত এনেই বহি থাকাতকে ভালযদি কিবা কাম-চাম কৰা যায়। সেইটোও ভাল আৰু ঠিকে ক'লা।
অ মানে ঘৰত এনে থাকি কিনে ভাল নালাগে।
উ বুজিলো সেইটোয়ে ময়ো কাম এটা বিচাৰি আছো একজামটো দিলোঁ ন তহঁতৰ ৰিজাল্টটো আহিলে ভাল বুলি ভাবি আছোঁ। এইটো মাহতে দিব, ৰিজাল্ট আহিলে কিবা এটা ভাল এটা কামত সোমাই যোৱা বুলি ভাবি আছো।
আৰু নপঢ়া নেকি মাষ্টচাষ্ট নকৰা নেকি তুমি?
মাষ্টাৰ, মাষ্টচাষ্ট নকৰো মই কমাৰ্চৰ বিলাখন মাষ্টাৰ্ছ কৰি কি লাভ।
হলেও আৰু এম কমটো কৰি থলে ভাল আৰু।
চাও পিছত এইবোৰ ভাবিম আৰু মানে বৰ্তমান আৰু এতিয়া পঢ়িব মন নাই আৰু।
হ'লেও তোমালোকৰ কথা নাই বাৰু, এইটো ডাইৰেক্ট পাইে যাবা, এনে বেংক-চেংকত সোমাব মন আছেনে নে কিবা বেলেগ?
চাও বেংকৰ এক্সাম কিবা কিবি এনেকুৱা অলপ দিম বুলি ভাবিলো।
অঁ ঘৰতে কৰি দিব পাৰা যিহেতু তুমি, মাষ্টলৈছাই কমাৰ্চ ঘৰতে পঢ়িব পাৰা এতিয়া বা কচিঙো লব পাৰা।
কচ্চিং নলও, কচ্চিংত গলে মানে কাম হ'ব, কামো কৰিম নহয় ত সময় মিলাব নোৱাৰিম নহয়। ত সেইটো কাৰণে ম মানে ঘৰতে অনলাইন এটা কৰ্চ লৈ ল'ম, অনলাইন কৰ্চ লম
অঁ, অঁ মোকো জনাবাচোন, কিহত ভাল হয়, ময়ো লম বুলি ভাবিছো।
তুমি কি বেংকত দিবা নেকি।
অ এক্সাম দিম বুলি ভাবিছো। মানে সেইটো মোৰ আগৰ পৰা ইচ্ছা আছিল। মই,
নে কিহৰ অসমৰ চাকৰি না চেন্ট্ৰেলত,
চেণ্ট্ৰেল।
ভাল তেতিয়া হ'লে।
মোৰ সেইটোৱে ইচ্ছা আছিলে কিন্তু মই পঢ়িলো বেলেগ। মোৰ সেইটো মানে বেয়া হৈ গ'ল দিগদাৰ হ'ল। কিন্তু মোৰ ইচ্ছা আগৰ পৰা সেইটোতে আছিলে এইটোত, তে আছিলে মই নিজৰ। অ কমাৰ্চ লব মন আছিলে কিন্তু মই, উল্টা পুল্টা কৰি দিলো মই যাই কিনে লগৰ কেইটাই, আৰ্টচ লৈছে ত' মইয়ো ভাবিলো সিহঁতেটু লৈছে মইয়ো লৈ দিওঁ। মই সেনেকে মানে ফটকি গলো তেতিয়াই। মোৰ ইচ্ছা আগৰ পৰা এইটোতে আছিলে মানে মেট্ৰিক শেষ হোৱাৰ পৰা। মনটোও আছিল বেংকিঙতে কিন্তু, কলো মই বেলেগ বেলেগ লাইনত এনেকা এনেকা লগৰ বিলাক কলে যোনে য'ত, গৈছে মই তাতে গৈছো যাই কিনে মোৰ নিজৰ লাইফতটো বেয়া কৰিছো। এতিয়া মানে উপায় নাই আৰু চালো মানে তোমাৰ গ্ৰেজুৱেট কৰিলেও মানে পাৰি আৰু এক্সাম দিবৰ কাৰণে চেন্ট্ৰেলৰ কাৰণে সেইকাৰণে,
মানে তুমি মানে এটা দিয়া চেণ্ট্ৰেলৰ কাৰনে অকল ডিগ্ৰী লাগে আমাক অকল কিবা ষ্ট্ৰিমৰ পৰা আমাৰ ডিগ্ৰীটো, কি কি ষ্টিম সেইটো নাচাই অকল তোমাৰটো ডিগ্ৰী কমপ্লিট হৈ গ'ল চাগে মই জনা মতে। অ হৈ যাব এতিয়া, এতিয়া তুমি কি অনলাইন কচিং লবা নে অফলাইন লবা ভাবিছা কি কৰি,
অনলাইন ল'ম মানে, কামটো কৰি আছো ন কামটো কৰি কিনে অনলাইনে এনেকে পঢ়িম বুলি ভাবি, চো
অ ভালে মানে কি। মানে সেইটোৱে কাম কৰি পিনে আহি ঘৰত অলপ ৰেষ্ট সেষ্ট লৈ কিবা অলপ ৰেষ্ট চেষ্ট লৈ পিনে অলপ, অকল ঘৰত যদি তিনি ঘন্টা বা চাৰি তিনি ঘন্টা যদি পঢ়া অ,
নেক্সট, নেক্সটটো ভাবি আছো নেক্সট ইয়ৰ দিম বুলি সেইকাৰণে একবছৰ,
এইটো মানে আমাৰ এতিয়া জুন জুলাই আগষ্টতে এক্সাম আছে, মই যিমান জানো মই এইবাৰ নিদো।
অ অ মই,
মানে মই খবৰ পাই থাকো এইবোৰ মানে খবৰ পাইছো মানে দুই মাহ পিছত মানে এক্সাম আছে বেংক, ৰ আই বি পি এছ পিওৰ বোলে আছে,
অ মই চাই থাকো কিন্তু মানে, এইটো বছৰ এইটো কাৰণেই নিদো কাৰণ মই এই এইটো বছৰ পঢ়িবই নাপাও, পালো মানে কিবা কিবি এনেকা এনেকা কামতে গ'ল আৰু ঘৰতে কিবা কিবি, কাম থাকে ন তাৰ পিছত দাদাৰো, এই বেছি দিন হোৱা নাই। বিয়া গ'ল বেছি দিন মানে দুমাহ মান হ'ল দিয়া। বিয়া গ'ল মানে তাতেই অলপ ব্যস্ত আছিলো। সেইকাৰণে মানে পঢ়াটোত ইমান গুৰুত্ব দিব পৰা নাই। তাৰ পিছত এতিয়া আৰু কামতো সোমালো হলেও মানে পঢ়িব লাগিব। যিহেতু চেন্ট্ৰেল লাগে তোমাৰ আজি-কালি।
এইটো চেণ্ট্ৰেলৰ মানে কি, আমাৰ অসম চৰকাৰৰ মানে ভাল আছে কিন্তু অসম চৰকাৰ ইমান পইচা নাই মানে ইয়াৰে আছে ৰাজ্যবোৰৰ। এক্সাম যি বোৰ হয় গ'ল বেছি সোবিধা নিদিলে চাইছো মানে আমাৰ যেনকা এদিদা। এ দি আৰ এইবোৰত যে আছে। পইচা বেছি নাই এইবোৰত। বাঢ়িব বহুত নাবহে বছ চেট্ৰেলৰ হ'লে জা ষ্টাৰ্টিংতে পঞ্চাছৰ ওপৰ যায় দাইৰেক। আৰম্ভণি পঞ্চাছৰ পৰা চাঠিৰ মাজত। সেইটোকাৰণে মানে সেইটো বেছি ভাল। আৰু অসমৰবোৰত বেছি বিছ পঁচিছৰ মাজত ষ্টাৰ্টিংত তই ভাইছ পঞ্চাছলৈকে যায় ইয়াতে আৰু ভাৰতৰ যদি আমি ভাৰতৰ চৰ আৰু ভাৰত চৰকাৰৰ এইবিলাক গভাৰমেণ্ট যবৰ চাও এইবোৰ ষ্টাৰ্টিঙতে পঞ্চাছৰ ওপৰৰ পৰা আহিছে। ত সেইবোৰ ভাল আৰু। আৰু তাতে বহুতো সুবিধা দিয়ে, বহুতো সুবিধা আছে সেইবোৰত।
অ তোমাৰ বেছি কুষ্ট নাই তাতে।
অ সেইটো আৰু মানে ঘৰ চৰ থকা চকা চব দি দিয়ে তাতে। আমাৰ অসমৰ বোৰতটো ইমান নিদিয়ে নহয় এইবোৰ।
হয় দিয়া।
কেতিয়া
সেইকাৰণে তুমি যদি লোৱা মোকো জনাবা।
অ- অ মোৰ এটা মই ল'ম মানে কেইদিনমান পিছত। মোৰ ৰিজাল্টটো আহি লওক। মই ৰিজাল্টৰ কাৰণে ৰখি আছো। ৰিজাল্ট অহাৰ পিছতে মই পাঁচ, দছ দিন মূৰ পিছতে মই এটা কথা পাতিছো। ছাৰজনৰ লগত মানে দিব লাগিব। ছাৰটোৰ পৰা মই কথা পাতিলো। এই নেক্সট মাহতে মই ল'ম চাগে। আগষ্টৰ পৰা মই ষ্টাৰ্ট কৰিম। পিছে এইটো মাহৰ শেষৰ ফালে বা আগষ্টৰ একদম আৰম্ভণিতে দিব বুলি শুনা পালো মই। কিবা কৰে এতিয়া গম নাপাও নহয়। জল্দি জল্দি দিলে সমস্যা ভাল আৰু অ। যিমান জল্দি দিয়ে মানে সমস্যাটো শেষ অলপ মোৰো ভাল, চাৰ্টিফিকেটটো আহিলে এটা ভাল চে কাম সোমাব পাৰিম। মেইন সেইটোৱে চাৰ্টিফিকেটটোৰ কাৰণে ৰখি আছো। চাৰ্টিফিকেট নহ'লে মানে কাম চাম নিদিয়ে ইমান।
নিদিয়ে, নিদিয়ে, নিদিয়ে।
মই বিচাৰিছো। বহুত বিচাৰিলো নাপালো মই।
নাপায়। আজি-কালি মানে তোমাৰ পঢ়াতো লাগে আৰু প্লাছ তোমাৰ আজি-কালি সেইটো বিচাৰে, এক্সপিৰিয়েন্ঞ্চ লাগে সিহঁতক।
এক্সপিৰিয়েন্ঞ্চ লাগে আৰু স্কিল লাগে। কিবা-কিবি লাগে এইবোৰ।
বহুত বহুত কিবা-কিবি লাগে। কিন্তু তুমি যদি নতুনকে পঢ়া শেষ কৰিছা তোমাৰ কেনেকে হে থাকিব। তুমিতো ফ্ৰেচাৰে হ'বা ন? সেইটোতো সিহঁতে বুজি নাপায়। কি ক'বা আৰু তেনেকা অ চিনাকি থাকিলে পাই যায়। তোমাৰ চিনাক কি আছে চাগে। তুমিতো গুৱাহাটীতে থাকা। মইতো গুৱাহাটীত এনেকে যোৱা নাযায় আৰু।
অ আহিবা কেতিয়াবা। আজি